শুনিছা?
অ শুনি আছো কোৱা।
কি কৰিছা?
অহ মই আছো এনেই তুমি কি কৰিছা?
মই জাষ্ট কলেজৰ পৰা আহি পাইছো।
কলেজ যাবা এতিয়া পাইছাহি মানে?
উম।
অহ অহ আহ বাকী ভাত পানী খোৱা হৈ গল?
হা?
ভাত পানী খোৱা হৈ গ'ল নেকি?
ভাত পানী খালো অ, খাই পেলাই বহিছো জাষ্ট।
হ
তুমি কি কৰিছা?
মই আছো এনেই এতিয়া অলপ বিচনাত পৰি।
আচ্ছা।
উম।
সেইদিনাখন তোমাক ম কল কৰিছিলো তুমি কল বেক নকৰিলা যে?
অ সেইদিনাখন মানে কি হল হে অলপ ব্যস্ত আ কৰিবলে নহল।
আচ্ছা।
অ। কি কৰিছে মাঁহেতে?
মাই আছে এনেই বহি আছে।
অ।
গৰম বহুত গৰমো পৰিছে নহয় বহুত।
সেটো হয় বাৰু, আমাৰফালে এতিয়া বৰষুণ দিছে।
আচ্ছা, এইফালে আকৌ ৰ'দ দিছে পুৰা।
অ'। বাকি কলেজত কেইটা ক্লাছ হ'ল আজি?
এ গোটেইকেইটাই হ'ল ।
অ' অ' মেজৰ কিহত?
অ' মেজৰ জিঅ'গ্ৰাফি ।
জোগ্ৰাফি?
উম।
উম উম। অ' পঢ়া-শুনা ঠিকে চলি আছে আৰু?
চলিছে আৰু। ইমানো নহয় এতিয়া মোটামুটি চলি আছে আৰু ক'বলে তাকে ভাবিছো, ক'লে যাওঁ জানো! প্লেন ক'তো বনোৱা নাই । লগৰখিনিৰ লগত কথা পাতিব লাগিব। বনাব
অ' অ'।
তুমি যাবা নেকি ক'ৰবাত?
মই চাই লওঁ, মন গ'লে ঘৰৰ মানুহৰ লগতহে যাম আৰু। বাৰ তেনেকে-তেনেকে প্লেন হোৱা নাই। একো মানে কৰা নাই আৰু প্লেনিঙ।
উম।
বনোৱা নহ'লে তুমি প্লেন এটা।
বনাব লাগিব, যাবা নি ক'ৰবাত?
যাব পাৰি।
অ', কোন ফালে যাব বানাই হ'ল
মইটো শ্বিলং বুলি ভাবিছোঁ দেই। কাৰণ বৰ গৰম ন এইফালে । ত' এইফালে অকন ঠাণ্ডা হৈ
শ্বিলং গ'লে, মানে আৰু শ্বিলং নে আৰু বেলেগ?
শ্বিলং ভাবিছো, গেলেকেতে
উম নামচাই-চামচাই ভাল লাগে।
অ' সেইটো হয় বাৰু।
উম।
বাকি আজি ভাত কি দি খালা?
ভাত আজি, বুজআলু পচলাভাজি, দাইল, জাতিলাও, পটল ফ্ৰাই। তুমি কি লা
বাহ ঢেৰ আইটেম দেখোন।
উম। তুমি?
মই দালি, আলু ভাজি বনালে। পাপৰ ভাজি দিলে সিমানে হেৰি মই তোমাৰ ফোন কৰাৰ কাৰণ এটা আছিলে মানে!
কি কোৱাচোন?
চেণ্টাৰত তোমাৰ কিবা এটা, বিজনেছ এটা খুলিম বুলি ভাবিছো ।
হা হা?
মই মানে কিবা এটা বিজনেছ খুলিম বুলি ভাবিছো দেই।
বিজনেছ কৰিম বুলি ভাবিছা? দোকান খুলিবা? কিহৰ ওপৰত দোকান দোকানখন কিহৰ অ
নাই ন
হা
আমাৰ দুই আমাৰ চেন্তাৰ তো তুমি দেখি চাই
অ দেখিছো
তোমাৰ মতে কি দোকান খুলিলে মানে প্ৰফিট হ'ব বা
হব সে তাত তাত ত ফাষ্ট ফুড চলিব আৰু কি চলিব আৰু ফাচ ফাষ্ট ফুড তো চলিবই লাগে কাৰণ সেইদখত মানে কলেজটো আছে ন বিশেষকে
অহ
কলেজৰ ষ্টুডেন্ট বিলাক সে ধৰা তাতে খ মানে ষ্টুডেন্টৰ ভিৰ হব কাৰ সেইটো কাৰণেও মানে চলিব আৰু বেলেগ ইফালে মানুহ খিনি ইফাললৈ যোৱা হয় ন ধৰা এইটো চাইদে বেলেগ ইফালৰ পৰা যোনখিনি মানুহ আহে আছে শিৱসাগৰ পৰা ধৰা কিয়নো নামৰূপ চাইডত বা এনেকে সেইফালৰ খিনিৰ কাৰণে সুবিধাও হব আৰু
খুলিম মানে তোমাৰ দোকান খুলিম মানে এই
নহলে তুমি হেৰি কাপোৰ দোকানো খুলিবি কাপোৰতো আজিকালি ইমান কিন্তু ফাষ্ট ফুডখন চলে ন
আপোনাৰ মানে বহুত আছে দেখিছাই দেখোন তুমি
অ ফাৰ্ষ্ট ফুড খুলিব পাৰ তাত তুমি ধৰা চিকেন ফ্ৰাইডে সেনেকে আ বনাই প্ৰথম ধৰা মম, চিকেন ফ্ৰাইড ৰাইচ, বিৰিয়ানী সেইখিনি ৰাখিব পাৰা ৰল চল দিম আৰু কফি, চাহ সেনেকেই আৰু পৰঠা এইখিনি যোনখিনি খায় ন নৰ্মেলি
মানে তোমাৰ পাছপোৰ দোকান খুলিব পাৰো কিন্তু মানে মোৰ কুক নাই মই নিজে বনাবতো ভালকে নাজানো ন
তুমি নাজানা যদি লবই লাগিব ন
লব লাগিব নেকি
উ কুক ল'বই লাগিব কুক নললে যদি নাজানা হেন নবনাবা পাচ পাচ তুমি কুক এজন বিচাৰি লোৱা তাৰপিছত তুমি কি কি আইটেম ৰাখিবা সেইটোওপত মানে হেৰি কৰি লোৱা কি কি থবা প্ৰথম
তাৰপিছতে লাহেকে ষ্টাৰ্ট কৰি দিবা
এই কৰিবই লাগিব মানে ন এতিয়া আৰু কিমান
কৰিবই লাগিব কিবা এটা নহলে মানে
অ এনে থকাতকো কৰাই ভাল ইভিনিং টাইম তুমি অই ইভিনং টাইম দিব পৰা বা মৰ্ণিং টাইমত বা আৰম্ভ কৰিব পৰা সেনেকুৱা ভাল গোটবা ইভিনিং মৰ্ণিং নাইট গোটেইকেইটা টাইমত খেলাও কৰিব পৰা বা ওৱান মানে এটা টাইম নাইয়ে তেনেকে কৰিব পৰা
উম সেইটো হয় মই যদি কু যদি মই হেৰি কৰা যায় কুকে কিমান লাগিব
হ
আমাৰ চেণ্টাৰত চব দোকান দেখি চাই চব দোকান আছেই।
উম। উম উম শুনিছো। উম। পাছপোৰ্ট খো খুলি দিয়া সখন চলিব। ফাৰ্ষ্ট ফুডটো চলিব কৈছো ফাৰ্ষ্ট ফাৰ্ষ্ট। লোৱা পাই গলে মানে সুধিব পৰা নহয় যেতিয়া তুমি ধৰা অ মানে তোমাৰ কাৰণে সটো বনাব নাজা ন কথা কেই মানে তেওঁ ৰাখি তোমাৰ চিন্তা নাই আৰু মানলি দমহা এহেজাৰ দিয মানুহজনক মানে দিয় চেভেন মান কৰিলা।
উ
এতিয়া কত যাই।
অ তেনেকে খুলিব পাৰা। উম। যদি খোলা। তুমি ফাৰ্ষ্ট তে বিচাৰি লোৱা, তেওঁৰ লগত ভালকে ধৰা মা দৰমহাটো পাতি ল'বা সিমান দিয়া মানথলী দিবা নে ফিফটিন দেইজত দিয়া, সেইটো তোমাৰ কথা তুমি মানে ভাল সেই কৰিবি তাৰ পিছত তই থ সেইখিন ওপৰত মে বনাবা তাৰপিছতনেকে হৈ যাব আৰু।
উ সেইটো কৰিম ৰ, অপেনিংৰ নাখন মাতিম আহিবা।
অহ?
অ পেনিংৰ দিনা
অ মাতিবা। যাম, এ ঠিকেই কৰিছা, এনেই থকাত কৈ বিজনেছ এটা কৰিছা আজিকালি একো নকৰিলে নহয় ন বস্তু যেনেকেহে বস্তু পাতি বিলাক ইমান দাম হৈ গছে নিজৰ এটাই থাকিলে ভাল হয়।
অ সেইটো সেইকাৰণে কৰিম বুলি ভাবিছো নহ নকৰিলো হয়ে।
ভালে ভাবিছা।
বাকী কি উ আমাৰ ভাইটি কত আছে?
আছে ঘৰতে আছে। তোমাল অ দিয়
কলে লোক কোনো বা আহিছে সেইে।
উ উ এতিয়া কি কৰিবা? এইবুলি কৈছে। হেল্ল' এতিয়া ইভনিং কি কৰিবা?
বুজি পুৱা নাই।
এয়া ইভিনিং কি কৰিবা?
এতিয়া, অলপ ওলাই যাম ফিল্ডলে, দৌৰিমগে।
অ'! পুলিচে চুলিছে চাকৰি এপ্লাই কৰিব পাৰা।
পুলিচত মানে, কি কাষ্টটো কাষ্ট
কৰিছ নাই? কৰা বুলি নকওঁ।
উম!
কি হয়। জেনেৰেল হয় ন' মই।
এ'
সেই কাৰনে মানে।
বাকী বিলাকো এনেকে ওলাই থাকে ন' পৰীক্ষা বিলাক দিব পাৰে।
ত' কিবা এটা নকৰিলে ক'ত
উম! ভাবিছা বিজনেছ কৰোঁ বুলি। ফাৰ্ষ্ট ফুডৰ দোকানখনে দি ষ্টাৰ্ট কৰিব পাৰা।
উম! হ'ব দিয়া ন' তেন্তেহ'লে পিছত ফোন কৰিম।
অ'! হ'ব তেতিয়াহ'লে। পাছত আকৌ সনেকে জনাবা। ঠিক আছে।